হেল্ল', অ,
অ',
কি কৰিছা?
মই এনেই আছিলোঁ তুমি?
মও এনেই আছো বাৰু ঐ অলপ মানে আজি সন্ধিয়া অলপ ওলাই গৈছিলোঁ ন'।
অ',
মানে কে এফ চিত তোমাৰ অফাৰ লাগিছিলে মানে তোমাৰ এটা বস্তু অৰ্ডাৰ দিলে আৰু এটা সেইটো এক্সট্ৰা কৈ পাবা।
অ', অ', এইটোত বাই ওৱান গেট ওৱান আছিলে। উম-উম মানে এটা বাকেটৰ লগত এটা বাক তে ফ্ৰী আছিল আৰু আজি মই দেখিছিলোঁ বাৰু মইও গৈছিলোঁ।
আচ্ছা-আচ্ছা তুমি-তুমি কেইটামানত গৈছিলা?
মই এনে চাম মানে আবেলি টাইমত গৈছিলোঁ আৰু।
অ, সেইটোৱে মই মানে অলপ দুপৰীয়া টাইমত গৈছিলোঁ সেইফালে দুপৰীয়া টাইমপা এই তোমাৰ অলপ হেৰি তোমাৰ কম্পিউটাৰ ক্লাছত গ'লোঁ। তাৰ পিছত আৰু ঘৰ আহিলোঁ মানে আহোঁতে -আহোঁতে মানে সাতটা, আঠটা বাজিলে আৰু। তেতিয়াপা ঘৰতে আছো আৰু আৰাম কৰি আছোঁ।
ভালে দিয়া এনে তেই ঘূৰিব লাগে মানে ঘৰত থাকিলে ভাল নালাগে ন' এনেকে মানে বাহেত ওলাই যাব লাগে মাজে-মাজে।
আ সেইটোৱে আৰু মানে মই যে ক'ম দেক ক্লাছ যাওঁ তাত মানে এটা ঘোঁৰাই শুইছে জানা মানে তোমাৰ যেনেকে ঘৰত বা বাহিৰত যাওঁ তোমাৰ অটোতে যাওঁ, কেতিয়াবা-কেতিয়াবা স্কুটিত যাওঁ, সেইটোতো এটা ঘূৰাই হৈ যায় ন'?
সেইটো এনেকে-এনেকে ঘুৰি থাকিলে মানে গম পায় আৰু কেনেকে কি হয় মানে তোমাৰ মানে
দেখাতো মানে চব তুমি দেখিবা ন' চব বস্তু কেনেকে কি হৈ আছে তো মানে বুজি পাবা আৰু এইবোৰ মানে অলপ ঘুৰা -ফু ফুৰা কৰিব লাগে ইমান ঘৰত থাকিব নালাগে।
সেইটোৱেই তোমাৰ এই মাজতে মানে মেঘালয় গৈ আহিছো ন' মানে মনটোও ভাল লাগিছে জানা এইকাৰণে।
অ', অ',
উম, সেইটোৱেই মেঘালয়ত বহুত ভাল-ভাল বচ
উম, ময়ও গৈছিলো বাৰু মোৰ মানে একজাম শেষ। হৈছিলে তাৰ-তাৰ পিছতে মই গৈছিলোঁ এতিয়া দিন হ'ল বাৰু মানে গৈ আহিছিলোঁ আৰু ধুনীয়া ঠাণ্ডা দিন আছিল ন' ভাল লাগিল আৰু।
অ, আচ্ছা-আচ্ছা ঠিকে আছে বাৰু ময়ো ঠাণ্ডা দিনতে গৈছিললোঁ ভাবি লোৱা অলপ দিন হ'ল আৰু।
অ', অ', মানে মোৰো একজামটো শেষ হল যে মানে একজাম টাইমতো বহুত ষ্ট্ৰেছ থাকিছিলে।
ত' সেয়াই মানে ষ্ট্ৰেচটো মানে অলপ কমাব কাৰণে এনে মানে অলপ এটা ফ্ৰেণ্ডছৰ লগত এটা ট্ৰিপ এটা মাৰি আহিলোঁ আৰু।
ম ঠিকে আছে দিয়া মানে লগৰবিলাকত জানা গৈ পেলাই বেছি ভাল লাগে জানা ফেমিলি লগতো ভাল লাগে কিন্তু লগৰ লগত ফূৰ্তি লাগে ন মানে যি বিচাৰো সেইটো কৰিব পাৰি। আকৌ মানে মা-দেউতা থাকিলেও অলপমান এয়া কেয়াৰফুল থাকে ন'তাত নাযাবি, ইয়াত নাযাবি পানীত নাযাবি এনেকে-এনেকে কয় ন কিন্তু লগৰ লগত গ'লে অলপ
অ, সেইটোৱেই মানে এনেকে লগৰ লগত গলে ভাল আৰু। নিজে মানে অলপ শিকিব পাৰিবা ন নিজৰ ৰিস্কত যাবা, নিজে কেনেকে কি থাকিব লাগে জানা আৰু মানে এনেকে ঘুৰিব লাগে বাৰু
সেইটোৱেই তুমি দুুনীয়াতো দেখিবা, দুুনীয়াত কি কি আছে মানে বেলেগ-বেলেগ মানুহ লগ পাবা ভালে ন কথাটো
অ সেইটোতো ভাল মানে কন ফিডেন্সটো মানে তোমাৰ বুষ্ট কৰিব তাত তুমি অকলে যাবা চবতে নিজে-নিজে কৰিবা, তোমাৰ মানে অলপ থাকিব কিয় তুমি নিজে কৰিব পাৰা আৰু বেলেগৰ কাৰো মানে সহায় নালাগাকে নিজে কৰিব পাৰা।
সেইটোৱেইটো ন কথাটো, মেইন কথাটো সেইটোৱেই মানে, সেইটো আৰু মানে লগৰ খিনিৰ লগত গ'লে ন মানে এটা বাজেটত গ'লে আৰু বেছি ভাল মানে বেছি অত টত মানে ঘুৰিব গলে যে উৰাব নালাগে জানা সে- টোৱেই বাকী তুমি ক'ত ক'ত গৈছা আৰু এনেই বেলেগ জেগাত
বেলেগ জেগাত মানে মই সৰুৰ পৰাতো মানে এনেই বাহিৰতে ডাঙৰ হৈছো আৰু মানে মই বহুত অ বেলেগ-বেলেগ জেগাত মানে-মানে এবছৰ এটা জেগাত এবছৰ, এটা জেগাত নহ'লে এটা জেগাত দুবছৰ মানে এনেকে থা থাকি-থাকি আহিছো আৰু
ত' সেইবোৰতো মানে মোৰ এইটো উম কি কয় মানে মোৰ অলপ সৰুৰ পৰা ঘূৰাত তো আছে মানে মই অকলে নাই ঘুৰা ঘৰৰ লগত মানে ফেমিলিৰ লগত লগতে মা-পাপাৰ লগতে ঘুৰা হৈছে কিন্তু মানে এনেকে ঘুৰা হৈ ছে বাৰু এতিয়া মানে মাঁহত তোৰ লগততো ঘুৰিলো কিন্তু এতিয়া নিজে মানে ঘুৰিব মন আৰু নিজে ভালকে কৰিব মন আছে।
সেইটোৱে আৰু মানে এনেকে ঘুৰিব গলে মানে মা দেউ তাৰ পৰা পইচা খোজাতো ইমান এটা ভাল নেলাগে নাযাম জানা মানে নিজে পইচা লৈ পেলাই গলে মনটো অলপ ভাল লাগে কি মানে সিহঁতক বেছি কষ্ট দিয়া নাই নিজে কৰিছো ন চব বস্তু
উম উম সেইটোৱে এতিয়া মইয়ো যে গৈছিলো ঘুৰিব তেতিয়া মানে মই নিজে পইচা বোৰ চব মেনেজ কৰিছো তো ইমান মা-পাপাক সুধি থাকা নাই। এতিয়া ইমান খুজি থাকাতকৈ ভাল নিজে নিজে পইচাটো অলপ নিজে কমাই ললে ভাল আৰু ন।
সেইটোৱেইটো মানে তুমি কিবা পাৰ্ট টাইম জব কৰা নেকি এনেকে তুমি যে ঘূৰিব গ'লা। নিজৰ পইচাৰে
অ মানে এনে এনেকে চেভিংছ কৰিছো আৰু মানে এনেকে এক্সট্ৰাকে খোজা নাই মাঁহত তৰ পৰা মাহঁতে দিয়ে বাৰু মই মানে পি জি ত থাকো ন বাহিৰত থাকো।
অ অ
ত সেইটোৰ কাৰণে এটা বাজেট এটা দিয়ে ত' তাৰ পৰা মানে মই সেইবোৰ চেভ কৰি কৰি কৰিছো আৰু বেছি সেয়া নাই। মানে খুজি থাকা নাই কি মোক এটো লাগে এনেকা লাগে মই নিজে এইবোৰ চেফ কৰিছো আৰু মানে এনেই অলপমান মানে মই ব্ৰেণ্ডছ কলাব্ৰেচন কৰো ব্ৰেণ্ডছৰ লগত ত' সিহঁতৰ সিহঁতৰ পৰা মই পইচা পাও ত' সেইটোৱে আৰু
আচ্ছা আচ্ছা তুমি মানে হেৰি তুমি চচিয়েল মিডিয়াত কলেব কৰা ন এনে
অ অ, মোৰ মানে আছে চচিয়েল মিডিয়াত আছে ত' তাত মানে হৈ যায় আৰু মোৰ ইমান সেয়া নাথাকে
আচ্ছা আচ্ছা আৰু তুমি মানে হেৰি তুমিতো মানে পইচাও পোৱা চাগে এনেকে কলেব কৰি পেলাই
মানে সেইটোৱে তাৰ পৰাও পইচা পাইছোঁ তাৰ পৰাও অলপ হৈছে মানে তাৰ চব ফালৰ পৰা হৈ যায় আৰু মানে তাৰ ব্ৰেণ্ডছৰ পৰা পাব পইচা পাওঁ বাৰু মই পইচ পইচা পাওঁ, বস্তু বোৰ পাওঁ, কাপোৰ বোৰ পাওঁ ত' সেইবোৰে
তোমাৰ তেনে মানে ব্ৰেণ্ডছৰ লগত মানে এইবিলাক যে কৰা তুমিতো ই মানে ইনফ্লুৱেঞ্চাৰ টাইপৰে বনি গৈছা ন'এতিয়া
অ, সেইটোৱে -সেইটোৱে ক'ব পাৰা আৰু- আৰু মানে কি হয় কি অ, মোৰ মানে মই যে ঘুৰিব গলো তাত যে মই যিমান কাপোৰবোৰ মানে সেইটোৰ মানে ব্ৰেণ্ডজে প্ৰমোট কৰা আৰু মানে ইহঁত তে দিছে ত' মই তাত যায় মানে এ ভিডিঅ'চ বোৰ বনাইছো। ত' সেইবোৰ কাপোৰ বোৰো মানে মই যিমান পিন্ধিছো তাত মানে ব্ৰেণ্ডছৰ কাপোৰ বোৰো আছে ত' মোৰ মানে কাপোৰ কিনিব লগা নহ'ল এক্সট্ৰা কে। মানে কাপোৰ হৈয়ে গ'ল আৰু ত' বেছি মানে মোৰ পইচা নগ'ল। সেইবোৰ কাপোৰ বোৰো নিজেই কৰো মই ত' তাতো মানে ইমান পইচা গৈছ তাই নগ'ল মানে ভালকে হ'ল।
ঠিকেই আছে এনেকে হ'ব লাগে ন' মাজে- মাজে
অ',
ময়ও এতিয়া মানে ভাবি আছো নতুনকে এনেকে মানে কন্টেন্ট বনাওঁ তেতিয়াও মোৰো মানে তোমাৰ নিচিনা ব্ৰেণ্ড- ব্ৰেণ্ডৰ কলেব্ৰেচন আহিব ন'মানে মই যে গেম খেলো গেমিংক কাৰণে মানে বহুতখিনি বস্তু লাগে না গেমিং লেপটপ তোমাৰ গেমিং তোমাৰ এ কি বোৰ্ড পাই তোমাৰ আৰু গেমিং ফোন কুলাৰ পাই যে ফোনটো মানে বেছি গৰম হ'লে যে মানে ঠাণ্ডা কৰি থাই ৰাখে সেইটোও পায় সেইটোৱে ত'মইও ভাবিছো মানে গেমৰ মানে ভিডিঅ' বিলাক এৰো তেতিয়া মানে গেম মৰ এইবিলাক ব্ৰেনছ বিলাক এ মোৰ লগত কলেব কৰিব এনেকুৱা যেনেকে কুলাৰে হওঁক নহলে কি বৰ্ড হওক, মাউচ হওক মই সেইটো মানে তোমাৰ এডভাৰ্টাইজমেন্ট নিচিনা এটা বনাই দিব পাৰিম ন' তেতিয়া মানে বেলেগ মানুহে ইনসপায়াৰ্ড হৈ সিতে এইটো মানে কিনক আৰু।
অ', অ', পাৰা বাৰু এইটো কৰিব ভালে বস্তু এইটো। মানুহবোৰকতো কাম আহিব বাৰু এইবোৰ বস্তু। স্তু ন' ত' তুমি কৰিলে ভাল।
সেইটোয়ে বাকী তুমি মোক অলপ হেল্প কৰিবা চোন এইবিলাক মানে কৰিব মই ইমান এটা কথা নাজানো ন'।
অ', অ', হ'ব মানে তুমি মোক কৈ দিবা তোমাক কেনেকে কি হেল্প লাগে। মই তোমাক কৰি দিম আৰু মোৰ মানে সুধি লবা আৰু কেনেকে এতিয়া কিবা যদি হেল্প লাগে এডিটিং কিবা বোৰ ত' সেইবোৰ মানে ক'লে ঠিক হ'ব আৰু।
অ, সেইটোৱে আৰু তুমি মানে মোৰ আইডি টো অলপমান এনে এডভেটাইছ কৰি দিবা চোন?
অ', অ', কৰি দিম দিয়া মোৰো মানে বেছি ফলৱাৰ্চ নাই।
অ, হয় নেকি?
অ, কিন্তু মই মানে কৰি দিব পাৰিম আৰু মোৰ মানে বেছি একো হে প্ৰব্লেম নাই মই কৰি দিম বাৰু।
ঠিকে আছে তুমি কৰি দিবা আৰু মানে মই ভাবি আছো মানে ঘুৰা প্লেন এটা বনাইছো আমি আৰু এটা আমি ভাবিছো এইবাৰ লাডাখ যাম বুলি তুমি যাবা নেকি আমাৰ লগত?
অ, লাডাখতো মই বাৰু নোৱাৰিম মোৰ মানে একজাম বোৰ থাকিব যে মই তো যাব নোৱাৰিম।
অ, তেনে তুমি ছিকিম যাব পাৰিবা?
অ, এতিয়াতো নোৱাৰিম মানে মোৰ একজাম- একজাম টাইম আছে ন' ত'মই একজামত মানে ইমান মিচ নকৰো আৰু। কলেজ বোৰো আছে ত মই মানে এতিয়া ক'ত যোৱা প্লেন কৰা নাই এতিয়ালৈ একজামটো শেষ হোৱাৰ পিছত যাও নে নাযাওঁ সেইটো ভাবিছ চাম আৰু
হ'ব দে তেনেহলে তুমি একজামটো খতম হলে মোক ক'বা ইনফৰ্ম কৰিবা তেতিয়া মানে এটা প্লেন এটা বনাম ন যোৱা
অ অ পাৰি পাৰি অ একজামটো শেষ হোৱাৰ পিছত পাৰিম বাৰু এতিয়া একজাম আছে যে চ' মান ইমান সেয়া নাই আৰু
সেইটোৱে বাকি তুমি এনে আহ ঘূৰিবতো গৈয়ে থাকে এক্সপিৰিয়েঞ্চতো আছে
অ অ আছে
অ সেইটোয়ে এক্সপেৰিয়ঞ্চ থাকিব লাগে ন মাজে মাজে
অ সেইটো মানে নিজে ঘূৰিলে অলপ এক্সপিৰিয়েঞ্চ এটা আহি যায় টো ইমান প্ৰব্লেম নাই মানে মই অলপ জানোৱেই ক'ত কি কেনেকে কৰিব লাগে।
আহ সেইটোয়ে মই ভাবিছো এতিয়াতো মই ঘূৰিবা বহুত প্লেন বনাইছো ন ঘূৰিব তো এইকাৰণে মই মানে ঘোৰা ব্লক বনাম বুলি ভাবিছো। ব্লক বনাই মানে মোৰ ইষ্টাগ্ৰাম আই দি টৌত এৰিম মানে
অ
সেইটোয়ে তাৰপিছত মানে ফলোৱাৰাৰ্চ আহিব তাৰপিছত মই এনে কিবা ব্ৰেনদৰ যাৰ যাৰ মানে ঘূৰিবোৰ লগোৱা বস্তু বিলাক এচেনচিয়েল বস্ তোৰ যেনেকে টেন হক, ৱাটাৰ বটল হক, বেগ হৈছে ভাল গেছ হৈছে এইবিলাক মানে মোক কলেব কৰিব পাৰিম ন মোৰ পইচাও পাম এইটোয়ে
মানে এইবোৰ বস্তুতো পাৰিবা যে মানুহবোৰকো লাগি থাকে ন এইবোৰ বস্তু ত তুমি মানে কৰিব পাৰিবাই এইবোৰ বস্তু ইমান দিগদাৰ নাই এতিয়া মানুহবোৰক লগা বস্তু বোৰ কৰিলে মানে ভাল আৰু মানুহবোৰক কিনিব তোমাৰ পৰা তোমাৰ য দি কিবা কৌত থাকে ব্ৰেণ্ডৰ লগত তোমাৰো মানে তুমিও কমিচন এটা পাবা তোমাৰো মানে ফিয়দা এটা হ'বত তুমি মানে কৰিলে ভাল আৰু এনে বস্তু কৰা যোনটো মানে মানুহবোৰে ইওজ কৰে আৰু মানে আজিকালি কামো আহি যায় মানে
সেইটোৱেটো কথা মানে মই সেইটোয়ে ভাবি আছো কৰিবলে আৰু ভালকে মানে ফকাচটো কৰো আৰু এতিয়া লাহে ধীৰে বস্তুবিলাক কৰিবলে
উম
সেইটোৱে বাকী তুমি ভাত খালা
ভাতটো মই অ খালো দিয়া
আচ্ছা ঠিকে আছে মই খালো বাৰু এতিয়া অলপ আগতে খাই উঠিছোঁ এইটোৱে বাকি আজিটো কে এফ চি চিকেনটো যোনটো খাইছিলা ভালে লাগিছিল ন খাই
অ অ সেইটো ভালে আছিলে মানে অ পিচেচ কেইটাও ডাঙ ডাঙৰ ডাঙৰ আছিল আৰু মানে ঠিকে আছিলে এইটো প্ৰাইজত মানে ইমান যিমান পালো সেইটোতো মই ভালে পালো মানে ইমান প্ৰাইজত ইমানকেইটাৰ চিকেন খোৱা মানে বহুতে ভাল কথা মইতো মানে ভালে পালো আৰু
ঠিকে আছে দিয়া আকৌ কেতিয়াবা অফাৰ আনি আহিলে মানে দুটাই একেলগে গুচি যাম আৰু খাবলে উম হ'ব দিয়া তেনেহলে ন
অ অ হ'ব দিয়া